হেল্ল'।
হেল্ল
অ শুনা যাই আছে ন?
অ শুনা পাই আছো।
অ আছো ভালে। তোমাৰ কি খবৰ?
মোৰ ভালে দিয়া খবৰ। বাকী কি কৰি আছা?
মই এনেই বহি আছো এতিয়া ভাত চা ভাত খাই কিনে, তুমি ভাত খালা?
অ অ মই ভাত খালো অলপ আগতে ভাত চাত খাই কেনে আৰু বহিলো আৰু।
অ এতি এতিয়া কি কৰি আছা তুমি?
এতিয়া মানে একো কৰা নাই মানে এনে ফোনত কিবা চাই আছিলো তেতিয়া আৰু ভাবিলো ফোন মানে চাই কেনে আৰু উঠিলো।
এনেই তুমি আজি আৰু ক'ৰবাত যাবা নেকি?
নাই নাযাও ক'ত যাম আৰু ইটানশ্বিপ আছিল ন ইটাৰ্ণশ্বিপৰ পৰা আহিলো। কৰি কেনে, এতিয়া আৰু ভাগৰে লাগিছে আৰু নাযাওঁ আৰু ক'তো।
ঠিকে, আছে। এনেই, সন্ধিয়া গ'লো হয়, এনেই ওলাই অলপ।
অ।
অ ভাবিলো তোমাক ফোনে কৰো অলপমান কথা পাতো খেল-ধেমালিৰ ওপৰত।
উম ঠিকে কৈছা।
অ'! তোমাৰ, তোমাৰ পিছে, কিবা প্ৰিয় খেল আছেনে এনেকুৱা?
প্ৰিয় খেল, ক'ব গ'লে মোৰ, চবে খেল ভাল লাগে, ক'ব গ'লে। ইমান বেছি বেছি মানে, ভাল লগাও নহয়, ইমান সেইও নহয়। চব গেমেই ভাল লাগে মোৰ।
অ'!
উম! কাবাডী হওঁক, ৰছী টানা হওঁক। যিকোনো, খেল পিছত আৰু কলহী ভাঙা, এসোপা চব, গেম ভালে লাগে। গেম মই, ভালেই পাওঁ।
ঠিকে আছে, মইয়ো মানে ভাল লাগে আৰু খেলবিলাক, কিছুমান খেলি। এনেই মই, বেডমিণ্টন খেলি ভাল পাওঁ।
মইয়ো বেডমিণ্টন খেলি ভাল পাওঁ। উম, উম। মইয়ো বেডমিন্টনটো খেলি ভাল পাওঁ। এনে, যেতিয়া, ঠাণ্ডা দিন আহে, ন'। ৰ'দতটো খেলিব নোৱাৰি। এ, উম, উম। মানে, ঠাণ্ডা দিন আহিলে। অ' অ'! সেইটোৱে, মইয়ো মানে, ঠাণ্ডা দিনত কি হয়, মানে, লগৰ সোপা মাতি দিওঁ, সন্ধিয়া মানত, ৰাতি মানত। লাইট-পাইট আমাৰ এইটো ডাঙৰ হয়। অ'! ন', ত' লাইট লাইট থাকেতো। তাতে, বেডমিণ্টন খেলি থাকোঁ, ভাল লাগে খেলি। খেলি কাৰণে, মানে, অলপ গৰম, ঠাণ্ডা থাকে ন' বডিটো। তেতিয়া, গৰম উঠি যায়। ইমান ভাল লাগে, খেলি কেনে।
আৰু আমি, খেলা-ধূলা কৰিবও লাগে। আমাৰ, শাৰীৰিকভাৱে সুস্থতাৰ কাৰণে। আমি, খেলা- ধূলা কৰাটো জৰুৰী আৰু।
সেইটোৱে, ভালো লাগে খেলি আৰু। মানে, একদম মনটোও অলপহে হৈ যায়।
মানে, বাহিৰৰ খেল যেনেকে, বেডমিণ্টন হওঁক, ক্ৰিকেট, ফুটবল, সেনেকে ঘৰত খেলা গেম, গেমো ভাল লাগে, যেনেকে- লুডো, কেৰম। তুমি লুডু খেলা নে?
উম, উম! খেলোঁ ঘৰত, খেলোঁ। আগতে, বহুত খেলিছিলোঁ। লুডু খেলিছিলোঁ, কেৰম খেলিছিলোঁ। এতিয়াও, খেলোঁ মাজে-মাজে। খেলোঁ। কোনোবা যদি আহে, গাঁৱৰ পৰা। কোনোবা যদি আহে, সিহঁতৰ যদি অলপ বৰ- বৰ টাইপ লাগে ন'! সিহঁতৰতো, ইমান ফোন চাই ভাল নাপায়, সিহঁতে।
উম! মোৰো সেনেকুৱা, লগৰ কেইজনী বা কিবা ৰিলেটিভ থাকিলে, চব একক লগ হ'লে, তেতিয়া খেলোঁ আৰু মাজে ভালে লাগে, চবৰ লগত খেলি কিনে। লুডু বা কেৰম।
অ'! মইয়ো সেনেকা, কেৰম খেলোঁ, লুডু খেলোঁ। নহ'লে, কিবা নে কিবা, এটা গেম ওলাওঁ, সেইটো গেম খেলি। থাকোঁ। ভাল লাগে তেতিয়া। মানে, সিহঁতেও বৰ নহয়, ভালো লাগে।
উম, এনেই মোবাইল চাই থাকতকে, এইবোৰ গেম খেলিকনো, কেতিয়াবা ভাল লাগে।
উম, উম! ঠিকে কৈছা।
তুমি পিছে, আৰু খেলৰ প্ৰতিযোগিতাত ভাগ লৈ পাইছানে?
অ'! অ'! পাইছোঁ মই। মই কলেজতো পাইছোঁ। কলেজত, অ'! কলেজত পাইছোঁ। তাৰপিছত, স্কুলতো পাইছোঁ। স্কুলত মানে, এনেকা কলহ ভাঙা, মইতো স্কুলত চব খেল পাইছোঁ। সেই, লৈ অংশগ্ৰহণ কৰিছোঁ। উম! কলচী ভঙা।
অ'! মইয়ো খেলিছোঁ, এনেকুৱা। কলহী ভঙা, মিউজিক, চিয়াৰ।
অ মিউজিক চেয়াৰ টো বেছি ভাল লাগে ন।
অ বেজী সূতা ভৰুৱা এইবোৰ খেলিছা ন। আগত যে আমাৰ আছিল আক। কিবা মুখত মাৰ্বল লৈ চামুচ লৈ যায়, দৌৰিব লাগে।
উম, উম! সেইটোও খেলিছোঁ। আকৌ, চকলেটৰ খে
অ'! চকলেটৰ খেল আছিল। মানে, নিজেকিলো আৰু। গোটেই, লগৰবোৰৰ লগত, খেলাটোও বহুত ভাল লাগে আৰু।
উম, উম! সেইটোৱে, নিজিকিলেও ভাল লাগে, খেলি কেনে। এনে জিকি চিলা নেকি এনে।
জিকিছিলো জিকিছিলো মানে ইয়া কলহ ভাঙা যে। টেকেলি ভঙা অ টেকেলি ভঙা খেলিছিলো মিউজিক চেয়াৰতো জিকিছিলো।
অ মইয়ো মানে জিকিছিলো আৰ্টত জিকিছিলো আৰ্ট কম্পিটিচন হৈছি লে খেল টাইপৰে আৰ্টত জিকিছিলো আৰু মিউজিক। চেয়াৰ জিকিছিলো এবাৰ, কলহী ভঙা জিকিছো, বেজি সুতাত। দুবাৰ তিনিবাৰ মান জিকিছো সেইটো মাৰি।
কি কৈছে কলেজতো আমাৰ খেলা হয়, ন সেইবোৰতো ভাগ ল'ব লাগে। কলেজত টোত বাৰু ভাগ লোৱা নাই মই এতিয়ালৈ কিন্তু ভাবি
মইয়ো ইমান। মইয়ো ভাবি আছো অহাবাৰ ল'ম বুলি মানে মোৰো লোৱাই নহ। হয় ইমান মানে যোৱাও নহয়, লোৱাও নহয় ত ভাবিছো এইবাৰ ল'ম বুলি মইয়ো
কি কৈছা? তুমি এনে সৰু কালৰ কি খেল ভাল পোৱা সৰু কালত মানে কি খেল খেলিছিলা বেছি?
বেছিকে ক'ব গ'লে মই ঘৰত মানে। ক'ব গ'লে আৰু সেই খেলিছিলো কেৰাম, লুডো।
অহ
ঘৰতে বহি বেছিভাগ এইসোপাই খেলিছিলো তাৰ পিছত আৰু এই থাকেনো। কুট কুট বুলি যে কয়, সেইসোপা।
কিলোহ
মাৰ্বল, বৰফ পানী সোপা খেলিছিলো আগতে ফ্ৰেনচ হোপাৰ লগত এতিয়াতো নাইও অ উম, উম এতিয়াতো নাইয়ো বেলেগত থাকো এতিয়াতো ফ্ৰেণ্ডছো নাই। কলেজতে আছে কলেজৰ ফ্ৰেণ্ড হোপাৰ লগত ঘূৰা যোৱাই হয়। এতিয়া আৰু নেখেলে কোনেও ডাঙৰ হৈছো দিয়াচোন।
সেইটোৱে আৰু কিছুমান আকৌ স্পৰ্টছ ভাল পায় ন খেলা ধেমালি সিহঁতে আৰু খেলতে লাগি থাকে। যেনেকে চোৱা ফুটবল ক্ৰি কেট ল'ৰাবিলাকে বাৰু এইবোৰেই খেলে কিন্তু আজিকালি ছোৱালীবিলাক। ছোৱালীৰ ক্ৰিকেট যে ওলাইছে সিহঁতও কিন্তু বহুত ভাল কৰি আছে। বহুত আগত যাই আছে।
উম সেইটোতো হয়ে ভাল লাগে ক্ৰিকেট। টো মানেও ভাল লাগে খেলি কেনে কিন্তু মই ক্ৰিকেটটো ইমান নাচাও কিন্তু খেলি ভাল লাগে মোৰ।
অ ময়ো খেলিছোঁ সৰু থাকোতে ক্ৰিকেট লগৰ ছোৱালীবোৰৰ লগতে। বল, বেটিং এইবোৰ কৰিছোঁ আৰু
উম আকৌ কলেজ, স্কুলত পাৰ পানী খেলিছা পাৰ। পানী?
পাৰ -পানী খেলিছোঁ বহুত খেলিছোঁ উঠা -বহা যে আছে উঠা বহা খেলিছোঁ।
মইয়ো পাৰ পানী উঠা বহা এইসোপা খেলিছিলোঁ তাৰ পিছত আৰু বহুত গেমছ আছে। আমাৰতো মানে কি হৈছিল দুই সপ্তাহটো স্কুলত গেমে চলিছিল।
অ সেইবোৰ দিনৰ বহুত ভাল লাগিছিল মানে স্কুলত যে খেলৰ দিন পাতিছিল মানে সেইখিনিৰ কাৰণে বেলেগে একচাইটমেন্ট আছিল উম
একমাহ হয়, খেলৰ যে সেই হয়। একমাহ ধৰি হয়।
তাকেই, ময়ো মানে খেল ভালেই পাওঁ। কিন্তু এতিয়া খেলা নহয়। কাৰণ ঘৰতে থকা যায়, আৰু লগবিলাকো সেনেকুৱা নাই। চবেই নিজৰ নিজৰ ঘৰতে থাকে। ডাঙৰো হৈ গৈছো সেইকাৰণে। খেলা ধূলা কমি গৈছে আৰু
সেইটোৱে আৰু আজিকালো জানাই ফোনতে চবে ব্যস্ত টিভি চোৱাতে ব্যস্ত আজিকালি। ত এই সোপা চাগে, আজিকালি ষ্টুডেন্ট সোপা ইমান আগ্ৰহও নকৰে দিয়া। পাত লোৱা, আম।
গাঁৱৰ লগবিলাকৰ লগত নতুন নতুন খেল শিকিব পাৰিছিলোঁ। যেনেকে শিলগুটি খেলে ন! কি বুলি বা কয় নামটো মনত নাই। কিন্তু সেইবিলাক খেলিছিলোঁ।
আজিকালি গাঁৱৰ ল'ৰা-ছোৱালীও ইমান মানে ফোনতে ব্যস্ত। হৈ আছে লাহে লাহে। চবে ফোনত তে আৰু টিভিতে ব্যস্ত হৈ যাব ধৰি আছে।
সেয়াই আৰু, মোবাইল পাই কিনে মানে চবেই মানে চেইঞ্জ হৈ গৈছে। মোবাইলতে লাগি থকা যায়।
উম উম ঠিকে কৈছ। আৰু এনেও আগতে আগত চবেই আমিতো খেলিছিলো, এতিয়াতো নায়েই খোপা কব গ'লে।
আগতে চাবাচোন গাঁৱৰ, অ'। গাঁৱৰ মানুহবিলাক ৰাতিপুৱা সৰু থাকোতে, অৰ ৰাতিপুৱা শুই উঠি কিনে মানে। খাই-বৈ অলপ বাহিৰত লৈ যায় দিনটো খেলি থাকোতে যায়। আকৌ সন্ধিয়া গধূলিহে ঘৰত আহে। আগতে এনেকুৱা আছিল, ল'ৰা-ছোৱালীবিলাকে।
উম, সেইটো হয় ঠিকেই কৈছা। ময়ো যেতিয়া গাঁৱত গৈছিলো, মই গাঁৱতে এনে ভাল পাইছিলো গোটেইদিন বাহিৰত গেম খেলিছিলো ন? ত কি হৈছে ছিল গোটেই দিন, ঘৰ বাহিৰত ঘৰৰ বাহিৰত ফ্ৰেণ্ডসোপাৰ লগত গৈছো। যাই কেনে গো গোটেইদিন খেলি আহি সন্ধিয়া আহিছিলো। আহিছিলো এবাৰ মাজতে আম্মাই মানে উ, মানে ঝগড়া কৰি আনিছিল ভাত খা, গা ধুও চব ভাত, গা-চা ধুই ভাত-চাত খাই আকৌ গৈছিলোঁ, দৌৰিকে।
আগতেতো মাহঁতে আমাক মাতি মাতি লৈ আহিছিল খেলিব যোৱাতে, মোকতো। খেলিব গ'লে মানে বহুত টাইম ধৰি ঘৰত অহাই নাছিলো ন! আম্মাই বিচাৰি বিচাৰি গৈছিল লাঠি লৈ কিনে। সেইটোবিলাকো বহুত ভয় লগা দিন আছিল, মাক চাই কিনে।
উম এনজয়ও কৰিছিলো, বহুত এনজয় কৰিছিলো। সেনেকা দিন চাগে আৰু উভতিয়ে নাহে।
খেল-ধেমালিৰ দিন সৰু। কালৰ দিন, সেনেকোৱা দিনবোৰ আৰু আমি নাপামেই এতিয়া আৰু।
উম উম। সেইটোৱে
তুমি ঠিকে কৈছা।
এনে তুমি, এনে আছে নেকি তোমাৰ, এনে বেছি মন লগা টাইপৰ খেল? যিটোত মানে ভাবিছা আৰু সেইটোত যা গ'লে মোৰ ভাল হ'ব নহ'লে! মই এইটোত যাম বুলি ভাবিছো, সেনেকা ভাবিছা নেকি?
মোৰ তেনেকুৱা এতিয়া বাৰু খেল নাই এনে! মই বেডমিন্টন খেল খেলিয়ে ভাল পাওঁ আৰু, ঘৰৰ ভিতৰৰ খেল ক'ব গ'লে লুডু খেলিও মোৰ ইণ্টাৰেষ্ট লাগে। এনেই মই এটা বস্তু শিকিব খুজিছো, চুইমিং শিকিব খুজিছো নতুনকে। চুইমিঙতো মোৰ মানে ইণ্টাৰেষ্টটো আছে, মানে সি
মোৰো চুইমিঙত মানে ইন্টাৰেষ্ট আছে। ছে, মোৰো বহুত ইন্টাৰেষ্ট চুইমিংটো। মানে এতিয়া চোৱা যদি কেতিয়াবা হয় হঠাৎ যদি তুমি যদি ক'ৰবাত পৰি যোৱা পানী-চানীয়ে, তেতিয়া তুমি চুইমিঙৰ কাৰণেতো বাচি যাবা ন? তোমাৰ কাৰণে বহুত মানে লাভদায়ক।
ঠিকে কৈছা। সেইটো শিকি ল'লে মানে টো নিজৰে ভাল যিকোনো এটা বিপদত আহিলে আমি সেইটো এটলিষ্ট নিজক বচাব পাৰিম
সেইটোয়ে ঠিকে কৈছা তুমি শিকি লোৱা শিকি ললে মইয়ো ভাবিছো শিকিম বুলি, এনে ক'ত ভাবিছা শিকিবা বুলি তুমি?
এনে কিবা কচিং থাকে চাগে চুইমিং শিকাৰ, নহ'লে আমিতো এনে পানীত জাপ মাৰিতো শিকিব নোৱাৰিম শিকোৱা মানুহ লাগিব
উম উম
উ
মোকো মা মোক ফোন মাৰিবা মই একেলগে যাম দিয়া আমি চ
অ একেলগে শিকি লম দিয়া ভাল লাগিব।
উ উ এতিয়াতো নোৱাৰা ন এতিয়া তোমাৰ ইণ্টাৰ্নশ্বিপ আছে মোৰো ইণ্টাৰ্নশ্বিপ আছে
বিজি হৈ গৈছো এতিয়া নোৱাৰিম এতিয়া টাইম ওলাব মানে পিছলৈ শিকিম আৰু ভাবি থৈছো আৰু
শিকা এতিয়াই টাইম আছে শিকি লোৱা ভালকে কিবা বি পদ হলে তেতিয়া আৰু মানে বহুত ভাল হ'ব তোমাৰ কাৰণে লাভ হ'ব
উ আজিকালিতো বহুত দুৰ্ঘটনা হৈয়ে থাকে চাবা পানীৰ লগত এনেকোৱা জড়িত
উম উম সেইটোৱে মানে মানে তুমি যদি কত বা পৰি চৰি যোৱা তেতিয়া আৰু তোমাৰ কাৰণে লাভ হ'ব
তোমাৰো কিবা এনেকোৱা শিকিব মন আছেনে এইবোৰ স্কিল
মোৰ আছে মোৰো ছুইমিং শিকিব বহুত মন এনে মই মিউজিকটো শিকিছো বহুত আগতে মিউজিক টো শিকিছিলো আৰু ডান্সটো শিকিছিলো দিয়াচো কিন্তু চুইমিংটো মোৰ শিকিব বহুত মন যায় মানে বেডমিণ্টনটো ভাল পাও মই।
শিকিব লাগে আৰু বেডমিন্টন আমি খেলিম দে একেলগে ঠাণ্ডাৰ দিন আহিলে
উম উম হ'ব দিয়া একেলগে খেলিম উম উম। আৰু মানে সেয়ে কলেজতো ল'ম দিয়া এইবাৰ বেডমিন্টন কম্পিটিচন হলে কিবা কম্পিটিশন হলে একেলগে লম উম উম একেলগে লম দিয়া
মানে আমি নিজিকিলেও মানে একেলগে ভাগ ল'ম এইটো এটা উ মেমৰিজ হৈ থাকিব আৰু মনত কৰিব পাৰিম আমি কলেজৰ দিনবোৰত তেনেকৈ খেলিছিলো বেলেগ কো ক'ব পাৰিম তো ভালে লাগিব
উম ঠিকেই কৈছা সেইটোয়ে বহুত ভাল লাগে সেনেকা আৰু বন্ধু - বান্ধৱীৰ লগততো আৰু বেছিয়ে ভাল লাগে খেলি কেনে।